মোৰ ভালেই তোমাৰ?
এই ভাল নহয় ঘৰতে আছোঁ যে
অ', আচ্ছা আচ্ছা বাকী পঢ়া লিখা চলি আছে?
চলি আছে আৰু মোবাইলতে সোমাই সোমাই পঢ়ি থাকিব লাগে অকল চকু তকু বিষাই যায়।
ঠিকেই আছে দিয়া একো নাই বাৰু এতিয়াতো সেয়াই আৰু বাকী ভাত খালা?
ভাত নহয় মই ৰুটি খালো দেই মানে- খাবলৈ মন যোৱা নাছিলে কাৰণে আৰু ৰুটিকে বনাই খাল
অ আচ্ছা আচ্ছা ঠিকে আছে দিয়া খবৰ খাতি ভাল?
আছো দিয়া তুমি কিবা কৰি আছা?
না মই মানে অঁ তোমাৰ অনলাইন ক্লাছ কৰোঁ ন?
উম,
মানে সেয়াই এতিয়া মানে পোৱালীক পঢ়াব লাগে ন চ' সেইটো কাৰণে অনলাইন এটা - ভিডিঅ বনাই আছিলো পঢ়িবলৈ,
আচ্ছা,
উম আৰু চোৱা না মই যোনটো স্কুলত পঢ়াও ন সেইটো স্কুলত মানে আগতেতো অ তোমাৰ এনেকে চক এটা হয় আৰু এটা বৰ্ড এটা দিয়ে তাত মানে চকৰে লিখি বৰ্ডত বুজাব লাগে ন ইটত লিখি লিখি তেতিয়া মানে বুজে কিন্তু মাজতে কি হৈছে তোমাৰ টেকনলজি আৰু ইনভেশচন- তোমাৰ ডিজিটেল বৰ্ড আনিলে হা,
সেইটোয়ে আজিকালিতো চবতে কম্পিউটাৰ ডিজিটেল বৰ্ড আৰু সেই - - বোৰৰ নহলেতো এক্সুৱেলী ক্লাছ বিলাক ভাল নালাগে কৰি ক'বলৈ গ'লে এতিয়া।
অ' আগতে মানে পোৱালী বিলাকে তেনেকে চক আছে ন মোইনটো বৰিং লাগি যায় পৰ এতিয়া পঢ়ি পঢ়ি চ' যেতিয়াৰ পৰা এইটো দি, সেইটোৱেটো। আমাৰ টাইমত এতিয়া বৰ লাগিছে। কিন্তু এতিয়া টেকনোলজি ইমান আগত বাঢ়িছে চ' এইবিলাক আহিলে আৰু এইবিলাক কোনণ্টেল পোৱালী বিলাকে ভালোঁ পায় জানা।
উম, আৰু সিহঁতৰ কাৰণে এটা ভাল হৈছে যে সিহঁতে চাই চাই পঢ়িব পাৰিছে বা ডেমতো শিকিছে বুজিব পাৰিছে ভিডিঅ' চাই ন আমিতো অকল শুনো আৰু ইমেজিনহে কৰোঁ।
উম, সেইটো হয় এন্তেতো তোমাৰ প্ৰেক্টিকেলো তাত কৰিব পাৰে কেনেকে কৰে পুৰা বুজাই দিয়ে ন।
বনাই দিছে তোমাৰ
সেইটোৱেটো আৰু মানে বস্তুতটো তোমাৰ ডিজিটেল তোমাৰ বৰ্ডটো কেনেকে কাম কৰে যেনেকে এইটোত লেপটপ বুলিয়ে ভাবা হা যেনেকে এটা লেপটপ থাকে। সেইটোৱে লেপটপৰ পৰা কানেক্ট কৰিলে মানে লেপ লেপটেপৰ পৰাই ইউজ কৰি থাকিব পাৰে মানে যেনেকে লেপটপত ভিডিঅ' এটা আছে সিটো ক্লিক কৰিলে সেইটো ডিজিটেল বৰ্ডতো সেইটো আহি যাব। সেইটোয়ে তেনেকুৱা কৰে মানে। আগতেতো মানুহৰ লেপটপো নাছিল ভাবাচোন। এতিয়া তোমাৰ লেপটপ ওলাইছে মোবাইল ফোন ওলাইছে। সেইট এইেইট।
আৰু আমাতকে আগৰ যে আমাতকে মানে কি আমাৰ মা দেউতা আমো একদম আগৰে সিহতে। টো সাঁচি পাতত আৰু তোমাৰ হেৰি হে বেদহে। পঢ়িছিলে তোমাৰ যোনে মানে যেই বছৰত য বছৰত বোলে নহয় আৰু। ল তোমাৰ যোনটো পঢ়া চচন মানে থাকে ন হেৰি। আমিতো টুৱেলভ বা ডিগ্ৰীলৈকেতো আজিকালি ধৰোৱে ন। তাৰপিছত সিহঁতৰ সিমান বছৰত মানে কেইখন বেত। মনত থব পাৰে আৰু যিহেতু আমাৰ চাহ চাৰিখন বেড ন' উ সেই বছৰত তুমি কেইখন বেেত মনত। পৰা যিমানখন বেড পথৰ পৰা সেইটো সিমান চোকা আৰু।
সেইটোয়ো এতিয়াতো আমাৰ এইবিলাকো বেড চছেড নাই মানে আছে মানে ইমান এটা নকয় বাকী বহুত। সব বিলাক বস্তু পঢ়ায় ন এইবিলাকতো তোমাৰ চ চহনস্ৰীটতে আছে ন এইবিলাক বেগ বিলাক
জালি উ অমান সেইখিনি মানে সেইখনো অনুবাদ। নোৱাৰে কিন্তু তাৰ মানে যোনখিনি কথা তাত উল্লেখ কৰা আছে সেইখিনি অসমীয়ালৈ ব নহলে ব্ৰজাৱলী ভাষালৈ কনভাৰ্ট কৰিলে নেকিগে
অ এইটোতো এতিয়া কৰিলে বাৰু এতিয়াতো নকৰিলে কি তোমাৰ যেনেকে ফোনতে আহি যায় তুমি কিবা। সংস্কৃতৰ কিবা এটা। লিখা কথা এটা সেইটো তোমাৰ ট্ৰান্ঞ্চলেটন অসমীয়া নহলে ইংলিছ মাৰিয়া। আহি যায় ভাবা টেকনলজি কিমান আগত পঢ়িছে আকৌ তোমাৰ আগতে ফোনো নাছিলে ন মানুহেতো তোমাৰ মেইল পঠাইছিলে হয়নেে নহয় চিঠি পঠাইছিলে ইয়াৰ পৰা তলে। কোৱা
নহয় আগতে কৈছো তোমাৰ চিঠিহে ব্যৱহাৰ কৰিছিলে
অ সেইটোয়ো ন কেনেকে চিঠি পঠাইছিলে ইয়াৰ পৰা তালে এইবিলাক মানে গৰুৱে লৈ যায় চিঠি মানুহে লৈ যায় ন তাৰ পিছত তোমাৰ হেৰি আহিলে কি কয় অ কিপেড ফোন আহ হিছে তাৰপিছত কী পেড ফোনৰ পৰা এতিয়া টো চ স্মাৰ্টফোন আহি গ'ল তেনেকে তেনেকৈ তোমাৰা সেইটো কিপেড ফোনটো এনেকৈ দবাব লাগে ন ছুইচ ইয়াত মানে দবাব লাগে স্ক্ৰিনটোতে দবালে আহি যায় সব আহি যায় মানে এইটো ইমান জোৰো নালাগে ন
হ তোমাৰ মানে ইয়াতকে বেছি টো আজিকালি অকল কৈ দিলে হয় সেই চেৰি কল ড মম এনেকে এনেকে কৈ দিলে তোমাৰ চোন কল হয়য়ে যায় আজ
সেইটোয়ে সেইটোয়ে তোমাৰ অ তোমাৰ সেইটোয়ে তোমাৰ গুগলৰ কিবা এটা ভইচ থাকে এইটো অন কৰি দিলে তুমি যেনে ফোনটো ল'লা তুমি কলে হল স গুগল কল হম হ কিবাকো কিবা কলে কল লাগি যায় ভাবা কিমান ভাল হৈছে টেকনলজি
আৰু দুদিন মানৰ পাছত টেকনলজিয়ে একদম মানে তোমাৰ আকাশ চুবগে যি দেখিছো
আকাশ চোব আগতে যেনেকে ভাবি লোৱা গাড়ী মটৰ নাছিলে মানুহে চাইকেলো নাছিলে ন
সেইটোয়ে আৰু আজিকালি ল'ৰা ছোৱালী বিলাকে বৰিং হলে তোমাৰ ভিডিঅ' গেম খেলে ওলাই যায় কৰ'বাত যায় আমাক আগতে আমি ককা আইতাহঁতৰ তোমাৰ এ সন্ধিয়া সময়ত ইমান সময়ত সেই তোমাৰ আকাশৰ তলত বহি চোতালত সাধুকতা শুনো আৰু সেইখিনি মানে হুমধুৰ সময় বুলি ক'লেও বেয়া নহয় আজিকালিৰ দিনত সেইবোৰ নায়য়ে আৰু
সেইটোৱে ন সেইটোও কিন্তু খময়টো বেয়া নাছিল দেই
তোমাৰ ককা আইতাৰ পৰা মানে সাধুকথা শুনা সেইটো আমি আজিকালি ল চালি নাপায় সিহঁতে অকল ফোন, কম্পিউটাৰ, লেপটপ সেইবোৰতে সোমাই থাকে।
আৰু এইখিনি সাধু শুনি যে কিমান ভাল লাগে সেইখিনি মানে বেয়া নহয় দে বস্তু বিলাক আমি ভাল বিলাকে এক্সপেৰিয়েঞ্চ কৰিছো কিন্তু সৰুতে
সিহঁতে জানা, ৰামায়ণ মহাভাৰতো সিহঁতে জানেই ন মানে আমাৰ ককা আইতাহঁতে আৰু সিহঁ তে কিছুমানেতো মানে আমাৰ মোৰ আইতাই স্কুলৰ মোক কয় আৰু যে মই স্কুলৰ বাৰান্দাই গছকি নাই পোৱা বুলি আৰু হয়ো হয় কিন্তু সিহঁতে বেলেগ কথা নাজানিব পাৰে চাইন্স বা কিবা সিহঁতে ৰামায়ণ আৰু মহাভাৰতৰ কথা জানে দেই আৰু সেই ৰামায়ণ মহাভাৰতে মানে ভাৰততে মানে চব কথা সোমাই থাকে তোমাৰ পৰা চাইন্স চচিয়'লজি চব সোমাই থাকে আৰু ইমান সেইখিনি তে মানে জ্ঞান থাকে ন যে আমাৰ নৰ্মেল কোনোবা মানুহৰ তাতো নাথাকে চাগে
উম সেইটোয়েটো, মানে মহাভাৰত ৰামায়ণ এইবিলাক শিকিয়েইটো মানুহে চাইন্স ইনভেন্ট কৰিছে ন এইবিলাক ভগৱানে বনাইছে চব, সেই
আজিকালি আৰু আৰু তোমাৰ আজিকালি যেনেকে মানে উম মুভিবিলাক হওঁক মানে ভগৱানৰ ওপৰততো বনাই ন সেই মানে আগৰ যিটো মুভিজ বিলাক দিয়ে যে নাইনটিচৰ যোনবোৰ একদম ব্লেক এণ্ড হোৱাইটত আহে ঝিলমিল ঝিলমিল সেইখিনিৰ আৰু আজিৰখিনিৰ একো পাৰ্থক্য নাই আজি খিনি মানে পুৰা মডাৰ্ণ বনিছে আৰু
অ কিন্তু দেই আগতে চাই পেলাই যে মানে ভাল লাগে কিন্তু নে তোমাৰ এইটো যে হোৱাইট আৰু ব্লেক থিমটো ন এইটো মানে ইমান এটা ভাল নালাগে আৰু আজিকালি পোৱালী বিলাকেতো সেয়া বিলাক চাইয়ে পোৱা নাই ন ব্লেক এণ্ড হোৱাইট ফিল্ম বিলাক?
উম আজিকালি চবেই নেটফ্লিক্সে চাই।
সেইটোৱেইটো আৰু সেইকেইটা দিন কিয় ব্লেক এণ্ড হোৱাইট ফিল্টাৰ আছিলে মানে কেমেৰা নাছিল ন ইমান এডভান্স। এতিয়া টেকনলজি কাৰণে ভাল ভাল কেমেৰা ওলাইছে পুৰা এইচ ডি ফটো উঠে। এইচি ভিডিঅ কৰে ন।
উম, সেইটো।
সেই সেইটোয়ে আৰু বাকী তুমি কিবা এটা ইনভেন্ট কৰিছ নে বস্তু এটা তুমি ইনভেন্ট কৰি আছিলা ন বস্তু এটা? কৰিছিলা।
হ
উ অ' তুমি যে ইনভেন্ট কৰি আছা চাইকেল এখন চাইকেলখন মানে কি ইলেক্ট্ৰিকেল চাইকেল এখন বনাই ছিলা তুমি?
সেইটো বনাইছিলো আৰু এতিয়া আৰু মন নাযায় দিয়াচোন একেখিনি কামকে কৰি থাকিব ন মানে মানে মই এৰি দিলো। আৰু নোৱাৰিলোগে যিহেতু আৰু এৰি দিলো।
অ' মানে তুমি যোনখিনি এৰিছিলা ন সেইটো মোক দি দিয়া মই টেকনলজি ইউজ কৰি পেলাই সেইখন বনাই দিম বুজিছা?
লৈ যাবাহি, ঘৰতে আছে।
হয়।
মানে ইচ্ছা নগ'লগে আৰু এলাহ লাগিলেগে লাষ্টত মানে মই বহুত ট্ৰাই কৰিলো একদম নোৱাৰিলো কিন্তু চেষ্টা
সেইটো তুমি মানে টেকনলজিটো ভালকে ইউজ কৰিব নাজানিলা আৰু ন?
উম, সেইটো বুলি নহয় আৰু মনো নগ'ল।
হয় বাৰু আজিকালি কি কৰিবা আৰু বাৰু মই। মোৰ তাতো টাইম নাই বাৰু মই এতিয়া পোৱালি কাৰণে। তোমাৰ ভিডিও এটা বনাই আছিলোঁ, ভিডিওটোত মানে কি হা তোমাৰ ডেভলপমেন্ট, আৰু এইটো তোমাৰ টেকনলজিৰ কাৰণে। মানে শিকাই আছিলো। কেনেকে টেকন'লজিয়ে আমাৰ হিউমেন লাইফটো মানে আমাৰ মানুহবিলাকক কিমান আগত বঢ়াই দিছে, কিমান এডভা্ঞ্চ কৰি দিছে সেইবিলাক ভিডিঅ'ত এটা বনাই আছো তাকে সিহঁতে বুজে ঠিক আছে সেইটো মানে বেছি ভালকে ইউজ কৰক। বেয়াকৈ ইউজ কৰিব নালাগে, বেয়াকৈ ইউজ কৰিলে বহুত কিবা কিবি বেয়া বস্তু হব পাৰে ন।
উম, তোমাৰ মনত আছে নাই আমি কোৱা? আমি যে সৰুতে যে ক্লাছ নাইনত নে টেনত যে। লেচন এটা পাইছিলো যে সেই কি আছিলে ছোৱালী এজনীয়ে যে টু থাউজেণ্ড ফিফটিৰ কথাত দিয়া থাকে যে টু থাউজেণ্ড ফিফটিত কেনেকে পঢ়িব কম্পিউটৰত যে চবে পঢ়িব। মানে কিতাপ চিতাপো নাইকিয়া হৈ যাব চবে কম্পিউটাৰতে কৰিব কম্পিউটাৰতে ক্লাছ কৰিব ঘৰতমানে পেৰেণ্টছে সিহঁতৰ কাৰণে এটা কম্পিউটাৰ ৰুম বনাই দিব যে। মনত আছে নাই হেই লেচনটো
অ সেইটো মনত আছে এইটো কিবা ভৱষ্য ভৱিষ্য বাণি কৰিছিলে ন।
ভৱিষ্যবাণী কৰা নাছিলে অ তাৰপিছত মানে তু থাউজেণ্ড ফিফটিতে তেনেকুৱাই মানে হেৰি হব বুলি মানে সিহঁতে মানে সেনেকুৱা মানে কি বুলি ক'ম এতিয়া।
সেইটোৱে ভৱিষ্যতবাণী কৰিছিলে ন।
ভৱিষ্যবানী নহয় মানে এতিয়া টু থাউজেণ্ড টুৱেন্টি ছিক্সত মানে এনেকুৱা হৈছে। টু থাউজেণ্ড ফিফটিত যে এনেকুৱা হব সেয়েহে মানে টু থাউজেণ্ড ফিফটিত চলি আছে মানে হেনেকুৱা টাইপ দেখাইছে।
অ' সেইটো তোমাৰ সেইটোয়ে টেকনলজিটো যিমান বঢ়ি আছে ন আগত গৈ আছে। এইটোতো হবও পাৰে ন।
মোৰতো এতিয়ালেকে সেই লেচনটো মানে ৰিয়েল লাইফত হবলে গৈ আছে বুলি।
এইটো এইটো বাকী মই বাৰু এতিয়া ভিডিঅ'তটো বনাই আছো মই ভিডিঅ' বনাইলওঁ পিছত কথা পাতিম দিয়া।
দিয়া বাৰু তুমি বনাই লোৱা তাৰপিছত কি ভিদিও বনালা মোকো দিবাচোন মইও চাম বাই বাই।
তোমাক দিম বাৰু